হেল্ল' আহঁ
অঁ কত আছা ভন্টি।
এ এফালে ওলাই আহিছো মই।
অঁ ভাল আৰু
আহঁ।
হে আছো দে।
আহঁ।
ভাল আৰু।
ভালে আৰু
অঁ
কেনেকুৱা খবৰ খাতি।
খবৰ খাতি ভালে।
অঁ।
তহঁতৰ ঘৰত চবৰে ভাল নে?
আহঁ ভালেই।
অ
কিবা কৈ আছে
নে'কবালে গৈছ
অ অ নাই দূৰলে যোৱা গাঁৱতে আছো
অ অ এই মই পথাৰ ফালে ওলাই আহিছিলো দে বুজিছ
অঁ মই ফুৰিবলৈ আহিছো ওচৰ পাটলৈ ঘৰৰ ভিতৰতনো কিমান সোমাই থাকে আ সেইকাৰণে অকনমান বোলো ওলাই আহো যাওঁ
এ গৰু ছাগলী বিলাক পথাৰত লাগিছে যে খেদি দিছো দে
অ অ তাকে কৈ থাকো থকা
উম এ পথাত কল এ মালভোগ কল খিনি আছে যে পুৰা একে ছাগলী গৰুৱে খায় শেষ কৰি পেলাইছে
হয় নেকি অ
থাকে খেদি দিছো উম আকৌ মাছধোৱা মানুহ বিলাকে ইয়া সেই বৰশীতে যি ডাঙৰ ডাঙৰ শল মাছ পাইছে
হয় নেকি আমিও যাবহে লাগিব বাহ
যাব লাগে আকৌ আহিবিছো এটি ওলাই যাম আকৌ
পাবহে লাগিবা
উম
মাছ পাইছে যদি মাছ পালে যাব মন যায় আকৌ
আহ আজি সকাম গলিনে অ মই নগলো দে এ ঘৰতে আলহী আহিলে বহুত দূৰ পৰা আলহী আহিলে যে
আহ। এই ওষ। মানুহৰ লগতে গ'লো আৰু।
অ। ভালে কৰিলি দে উম। মই হে, নামঘৰত ভাওনা পাতিলেহে যাম আৰু দেই।
অ, অ ডাঙৰ নাম পতাৰ কথা কৈ আছে নহয় মোক। ধ ধানাম।
অ মহানাম আহি আছে হয়।
উ এ হেৰিত পাতিবই নহয়, শাওনতে নে হেৰিতে পাতিব শাওনতে পাতিব চাগে, অ অ অ তেতিয়া যাম দিয়ক কিবা। কিবা কিনি পা। তেনে নাম পাতে জানো প্ৰগ্ৰাম।
পতিব নহয় আহিবি মই পাত ল'ম আকৌ।
আহ অ।
উ এবাৰ পাত লম বুলি কৈছো কি কয় এতিয়া।
কয়গৈ আকৌ কৈ। আৰু কি কয়। কি নকৰে এইেইবিলাক কৈ থাকিব নালাগে আৰু। যাব আৰু। গৈ মেলি পেলাই পাতটো ল'বগৈ আৰু। কৈ বয়আও, সেইটোহে কথা। হা আকৌ কি ক। কি নকৰে সেইবিলাক ভাবি থাকিব নালাগে নহয়।
উম। ইবাৰকে এবাৰ যে পাতিছিলে আমাৰ ল'ৰা। তহতে নাচিছিলে তহঁতি দেখিছিলে হ'ব।
অ দেখিছিলো, ভাল লাগিছে সৰু ল'ৰা ছোৱালী বিলাকৰে ভাল লাগে ভাওনা পাতিলে হয়নে। অ ঋষিমণি হোৱা নাছিলে আপোনাৰ ল'ৰাটো।
মোৰ একে মনতো একে বৰ ভাল লাগিছিলে দিয়া তেতিয়া। সি নাচোতে একেবাৰে।
অ। নিজৰ ল'ৰাটো নাচিছে আৰু।
উম বাপেতে এতিয়া বৰ ভাল পাইছে।
অ ভাল লাগিছে আকৌ চাই উ আহ এই সৰু ল'ৰা ছোৱালী যে সিহঁতৰ ভাগৰ লাগিব বুলি অকনমান অকনমান দিছে। অ বজাৰলৈ নগলে আজি?
বজাৰলৈ নগলো দে। শুব মন বিছনাত অলপ বাগৰিলো অ বিছনাত বাগৰিব গলো তাৰ পৰা এনেতে গৈছে। বজাৰ নগলো দেই আমাৰ বৌকে কৰিব দিলো।
হয় নেকি ভুল বেঙেনা আনিবলৈ বোলো গৈছে নেকি? ভুল বেঙেনা আনিব গৈছে নেকি বোলো অ অ অহ
বৌকে কিবা কিবি আনিব দিলো তাই আনি দি থৈ গ'লহি ঘৰত।
অঁ ভালে কৰিলে দিয়া।
উম এনে ওচৰ ভন্টিজনীয়ে লগ ধৰি আছিলে মোৰ বজাৰলৈ যোৱা কথা।
আহ
সময় নাপালো আলহী আহিছিলে বুলি কৈছো যে।
হ
সেইটো কাৰণে।
অ
তাৰপৰা হকামৰ পৰা কিমান সময়ত পালি সি ঘৰ।
এ পালো দিয়ক সোনকালে তাত।
অহ তাৰপা আকৌ ঘৰৰ পৰা কিমান সময়ত গলি ওলাই?
একদম বেছি সময় নাথাকিলোঁ।
আহ আহ
মিটিং এখন আছিলে পইচা দিবলৈ আহিছিলো।
অ এ মোৰ মানুহ এগৰাকী আহি একে ৰখি কি আছে এবেলগ মানুহৰ মই
লতাই মিটিং এখন আছিলে তাক পইচা দিব আহিছিলো।
অ মোৰ তাৰপৰা সেই গোটৰ সেয়া পইচাৰ ক্ষেত্ৰত। ক্ষেত্ৰতে আৰু লুনচোন দিয়া এইবিলাক আৰু। ক'লেহি সোম হ'ব দিয়ক, মই যাম, যাব লাগিব আকৌ এদিন মোৰ।
অ'! ৰ'ব দিয়া!
বা নো ঘূৰি ফুৰিবা এইবিলাক গোটৰ কামতে ঘূৰিয়ে ফুৰিব লাগে। কিবা এটা খবৰ দিলে যাবই লাগিব।
অ'!
সেইদিনাখন আকৌ গ'লো সেয়া ব্যায়ম ভাল লাগিলে।
অ'! হয় নেকি?
ব্যায়াম কৰিলোঁ। ব্যায়াম কৰিলোঁ।
অ'! অ'! আজিকালি আত্মসহায়ক গোটো বহুত খিনি দিছে।
উম! তই নাই ন' গোটত?
মই নাই। এ, খবৰ দিবচোন!
অ'! মই আমাৰ বৌজনীক সোমোৱাই দিলো। মই সেই, আমাৰ বৌক সোমাৱাই দিলোঁ। তই আকৌ নাছিলি আৰু তেতিয়া।
অ'! আহিছোহে নতুনকে ক'ত নো চিট পাম।
অ'! দিন কেইটামান লাগিব দে।
লাগিব বা পাল। চিট খালি থাকিলে আৰু ক'লে থাকিম দিয়ক সোমামগে।
উম! মই বাৰু চেষ্টা কৰি চাম দে।
অ'! অ'! আপুনি গম লৈ থাকিবচোন? চিট খালী হয় থাকিলে মনত পেলাম। থাকিব আও মোলে। বেলেগ মানুহ চিন্তা কৰি নাথাকিব আও বোলে আমুকিয়ে কৈছিল তাইকে কওঁ। অ'! কাগজ পাতি ৰেডি কৰিলোঁ নহয়।
অ'!
অ'! চিট খালি থাকিলে খবৰ দিবই আও। অ'! অ'! অ'! ইমান আজিকালি হেৰি পাইছে ন' ভাল লাগিছে! অ'! কেইটক ইমান, ইমান টকা দিছে দহ হাজাৰ। এতিয়া আকৌ, পঁচিছ হাজাৰ, পঞ্চাশ হাজাৰ।
আজি এই আহিছিলে যে বাইদেউজনানীক সুধিছিলো মই বোলো, পঁচিছ হাজাৰ কেতিয়া আহি পঁচিছ হোজাৰ হ'ব ৰ'বা দুদিনমানৰ দেৰি। কেয়া হব বুলি কৈছে, মই বোলো অ অ গছ পুলি ৰুলো। পুৰা এতিয়া মোৰ গছ পুলি বহুত ডাঙৰ হ'ল।
হয় নেকি, অ আমাৰ নাই! হেও গছপুলিও নাই।
এইবাৰ হলে খবৰ দিম দিয়া তোমাক।
অহ। দিব আকৌ খাব, সোমাব লাগিব সেই বিলাকত সোমাল বহুত ভাল হয়নে এতিয়াহে গম পাইছো, স্বাগতে ধৰ এই নাজানোৱা নালাগে নালাগে। এই কৰোঁ আৰু ন এতিয়া গম পাইছো বহুত মানে আচনিক বিলাক পায় আও, উম বহুত খিনিয়ে পোৱা যায় মানে।
অ পইচাটো মেইন কথা কথা নহয় হয়।
অহ অহ।
থাকিলে চব ফালৰ পৰা, সুবিধা হয় চবে চিনি পাই চবলৈ যাব লাগে।
অ হয়, এতিয়া এ এতিয়াকে দেখো নহয় গোটেই চু ক মাইকী মানুহ বিলাক যায় চুপ টো খালী হয় যায়গৈ, মইহে থাকো তাপা ওচৰত বুঢ়া বুঢ়ী মানুহ অলপ থাকে আও
সেইটো কাৰণেতো মহিলা বিলাক ধৰি লও চব,
এই ইয়া যে দহ হাজাৰছে যে, দহ হাজাৰ চেক খন দিওঁতে এই মিকি ফেটা ফালে যে গৈছিল মানুহবিলাক! হয় একে গোটেই, গাঁৱৰ মাইকী মানুহ খালী হৈ গৈছেগে। মইহে আছোৱা, আমাৰ চুকটোৰ ভিতৰত মইহে আছোোৱা। বাকী চব গৈছে, অ ভালেই কৰিলে আকৌ, তেনেকে সুবিধা পালে খবৰ দিব। ওবা মোক মাম দিয়ক,
পাৰে নহয়, এতিয়া গোটত তেৰ জনী চৈধ্য জনীলৈকে পাই গম পালি সেনেকুৱা। সুবিধাটো আহিলে মই সোমোৱাই দিম দে তোক।
অ অ।
সুধি লৈ পেলাই, মই সুধি পেলাই কৰি দিম কামটো। পইচাটো মেইন কথা নহয়, পইচাডালৰ কথা নাই হয়।
সোমাব লাগিব মুঠপাত
চব এইবিলাকত থাকিব লাগে অ।
উম। মানে লগে ভাগে গৈও ভাল লা গে হয় এতিয়া। ধুনীয়াকে, কি সেইদিনা এতিয়া কি ধুনীয়াকে গোটেই মাই কিমান বা গছ ছে কেইবা এ ৰঙা বোলাছ, ৰঙা মেখেলা, ৰঙা উম চাদৰ লৈ গৈছে। ইমান ধুনীয়া দেখিছে। কা হয় এ দিয়া ময়ো গলো হয় ন, নাই আৱ।
গাতে মিটিং হওঁতে কম গলো নে?
অ।
মিটিঙত তই এতিয়া যাব নাপাও। হয়।
অ ক?
মই এতিয়া গৈয়ে থাকিব লাগে, উম হ'ব দে তোক বা মই পালে সুবিধা কৰি
অ, অ দিব আৰু খব হেৰি পালে অ থা কিব লাগে আকৌ এইবিলাক। ভাল লাগে।
মানুহ এটা ফুৰ্তিও হয় যোৱা কোৱা, মানুহ কিমান হৈছে অ।
অ তাকেটো সে সেনেকুৱাতো মানুহ আমি নোপাৱেই লগ ন এনে।
একেবাৰে হেৰি কুকতলিৰ পৰা আহিছ ছেয়াত গম
হ দিয়া। অ।
ইমান দূৰৰ দূৰৰ মানুহ, ইমান মানুহ মানে, উম বহুত মানুহ মানুহৰ পৰা খোজ দিবলৈ জেগা নাই। উম! মোবাইলত দেখাতটো, নিজে দেখাতটো আৰু বেলেগ কথা হয়।
অ' মোবাইলত দেখিয়ে ইমান ভাল লাগিছে আৰু। তাকে আকৌ নিজে দেখা হয় চাগে, পাগলেই হওঁক। বোলোঁ হয়।
উম!
ইমান ধুনীয়া লাগিছে।
আকৌ এনেকুৱা হ'ব লাগে হয় এতিয়া।
ফুৰিব যোৱাও হয়, ধৰ মিটিং খন কৰাও হয় ন, বহুত। জ্ঞান লাভ কৰিব পাৰে মানে তাত আৰু।
উম!
বহুত -বহুত সুবিধা আহে, আহে হয়নে? কিছুমানতো কাপোৰ বোৱা, এইবিলাক কিবা কিনি হাঁহ মুৰ্গী পোহা আহ
দিব পাৰো নহয়, কাপোৰ বৈ হালধি চাল, ‌ আমি এবাৰ হালধি হেৰি কৰিছিলোঁ নহয়। হালধি যে, একে পুৰা পিচি, অ' হ'ব দে, হ'ব দে, অ' হ'ব দে, অ হ'ব দে। অ! অ! ৰ। হয়।